অ শুনিছোঁ।
অ কি কৰি আছা?
এই নাই এনেই আছিলোঁ। তুমি?
অ' ভাত-পানী খালা?
অ খালোঁ খালোঁ।
অহ ময়ো অকনমান এ ভাত খাই কিনে অকনমান বাহিৰত বহি আছো।
অ', বাকী এনে ঘৰত ভাল ন সকলোৰে? বাকী এনে ঘৰত ভাল ন সকলোৰে?
হয়', হয়', ভাল ভাল।
অ', অ', এনেই বাৰু গৰমৰ বন্ধত অ', ভাল সকলোৰে।
অ',
গৰমৰ বন্ধ বুলি ক'তো যোৱা নাই? - গৰমৰ বন্ধ বুলি ক'তো যোৱা নাই?
এ যাম বুলি ভাবি আছো কিন্তু যোৱা হোৱা নাই ৰ'বা।
অ', ক'ত যাম ক'ত যাবা?
ক'ত যাবা মানে মই শ্বিলং যাম বুলি ভাবি আছো। যিহেতু ইমান গৰম দিছে আমাৰ ইয়াত। গতিকে তাত যায়ো ভা- ভাল লাগিব বা শুনিও আছো তাত। বা চাব লগাও বহুত ঠাই আছে আৰু।
উম',
তুমি গলানে পিছে?
মই নাই যোৱা এতিয়ালৈকে সময় মিলা নাই যাবৰ কাৰণে।
অ',
উম',
আমি ক'ব গলে আমি পৰা বিশ্ৰামি আমি। আ', যিটো আমি ধৰি লোৱা ভ্ৰমণেই হক বা আমি ঠাইবোৰ আৰু। চাব লাগে তাৰ ফলত। আমাৰ আৰু যিবিলাক আৰু নৈতিক জ্ঞান লগতে আমাৰ বাহিৰা টো আৰু জ্ঞান জ্ঞানৰ পৰিসৰ সেইটো আমাৰ ঠাইবোৰ ঘূৰাৰ ফলত আমাৰ বৃদ্ধি হ'বলৈ ধৰে আৰু
উম উম উম হয় বাৰু মানে ক'ব গ'লে শ্বিলংটো গ'লোঁ বহুতবাৰ কিন্তু এতিয়া মানে বেলেগ জেগাত যাবৰ কাৰণে সিমানখিনি পইচা মানে গোটাব নাই পাৰা
হয় হয়
উম সেইটো এটা মানে অসুবিধা আৰু
হয় ভালে ময়ো আৰু পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ অ শ্বিলংতটো আমাৰ পৰা আৰু বেছি দূৰ নহয় বা আৰু কম বাজেটতে আৰু তালৈ যাব পাৰিম সেইকাৰণে ভাবিলো যে মই শ্বিলং শ্বিলঙলৈ যাওঁ আৰু
অ
অ তাত তুমি এনে কি কি কেনে ধৰণৰ আৰু ঠাই বোৰ দেখিলা আৰু বা কেনেকুৱা আৰু ঠাই বোৰ শ্বিলঙৰ
হা হা
অ তাত শ্বিলঙৰ শ্বিলং যি গলা তুমি তাৰ ধৰি লোৱা ঠাইবোৰ কেনেকুৱা আৰু
ভাল হয় ভাল হয় ভাল ভাল মানে এইটো সময়ত গ'লেতো আৰু বহুত ভাল পাবা গৈ মেলি বৰষুণ চৰষুণ পালে আৰু বেছি ভাল লাগে
হয়
উম আৰু ধুনীয়া সেউজীয়া সেউজীয়া হৈ থাকে চাৰিও পিনে আৰু ইমান ধুনীয়া বতাহ চ চলি থাকে ভাল লাগে
হয়
উম
বা তাত শুনিছো যে নিজৰা বা আমাৰ পানীৰ যিটো ৰূপ বৈ থাকে বা ৰাস্তাৰে আৰু সেইবোৰ আৰু চাব পাৰি আৰু
অ অ সেইবোৰ নিজৰা পাবা মানে গ'লে
হয় হয়
উম
ঠিকে মইয়ো এই দুই চাৰি দিনত যাম ৰ'বা আৰু চাইম কেনেকুৱা ঠাইবোৰ শুনিয়ে আছো বা আৰু মইতো ডাইৰেক্ট আৰু চকুৰে দেখা নাই সেই বোৰ তাত যায় গতিকে চাই আহো
উম সেইটোৱে নিজৰ চকুৰে চাই আহিলেহে মানে অনুভৱ কৰিব পাৰি কেনেকুৱা কি
হয় হয় আমাৰ যিহেতু ভ্ৰমণটো আমাৰ উম আমাৰ আৰু নিজৰ বাবে আৰু অত্যন্ত আৰু জৰুৰী বুলি আৰু মই ভাবো কবলৈ গ'লে বা মই এইমাত্ৰ অলপ আগতে ক'লোয়েই যে আমাৰ যিটো আৰু আহ বাহিৰত কি চলি আছে বা সেই ঠাইবোৰত কেনেকুৱা ধৰণৰ সেই কথা বা মানুহবোৰ কেনেকুৱা সেই কথাবোৰ আমি সকলো ধৰণৰ কথাবোৰ আমি ভ্ৰমণৰ জৰিয়তে আৰু আমি জানিব পাৰো আৰু ধৰিলোৱা আহ তুমি অ অসমৰ বাহিৰলৈয়ে গ'লা অ বা তাত ধৰি লোৱা তুমি যোৱাৰ ফলত তাৰ আৰু যিটো আৰু থলুৱা খাদ্য সেই খাদ্যবোৰতো আমি নাজানো ন কৰ কি খাদ্য বা আমি কিছু পৰি কম সংখ্যয়ক হে আমি জানো ক'বলৈ গ'লে গতিকে তাত যোৱাৰ ফলত আমাৰ ধৰি লোৱা সেই খাদ্যবোৰ জনাৰ লগতে বা তাত থকা মানুহবোৰ কেনেকুৱা বা ঠাইবোৰ কেনেকুৱা সেই সকলো ধৰণৰ বস্তুবোৰ জনাৰ লগতে তোমাৰ আৰু জ্ঞানৰ পৰিসৰটো বাঢ়িব বুলি আৰু মই ভাবো আৰু
সেইটো হয় আৰু বেলেগ ঠাইলৈ গ'লে সিহঁতৰ মানে হেৰি টো মানে কি কয় আ কালচাৰটো মানে আমি জানিব পাৰোঁ সিহঁতে কেনেকুৱাকে খাদ্যবোৰ খায় কেনেকুৱা সিহঁত তৰ মানে বেশ পোখা মানে সেইবোৰ মানে জানিব পাৰি আৰু ভালদৰে
হয় হয় আমি আৰু যেনেকৈ ধৰি লোৱা আমাৰ অ অসমলৈতো বহুত আৰু টুৰিষ্ট ভ্ৰমণকাৰী বা আমাৰ অসমৰ বাহিৰৰ মানুহবোৰ আমাৰ অসমলৈ আৰু বহুত পৰিমণে আৰু আহি থাকে আমাৰ অসমৰ ঠাইবোৰ চাবলৈ গতি কে আমাৰ ক'বলৈ গ'লে আমাৰ আৰু অসমৰ যিবোৰ আৰু থলুৱা খাদ্য তেওঁলোকে খাই ভাল পায় বা আৰু সেই খাদ্যবোৰ তেওঁলোকে আকোৱালি লয় ঠিক তেনেদৰে আমিও ধৰি লোৱা আমি বেলেগ এঠাইলৈ গলে আমিও তাৰ যিবোৰ আৰু থলুৱা খা দ্য সেইবোৰ আমি খাই চাওঁ বা খাইয়ো আমাৰ ভাল লাগে আৰু
অ সেইটো হয় মানে অ বাহিৰত গৈ মেলি সিহঁতৰ য'ত থলুৱা খাদ্য টো খোৱা যায় মানে এটা নতুন অনুভৱ পোৱা যায় যে সেইটো কাৰণে মানে ভাল লাগে আৰু
হয় হয়। গতিকে আৰু আমি সকলোৱে আৰু ফুৰিব লাগে আৰু কিছু পৰিমাণে হ'লেও।
হয় হয়, লাগে লাগে।
হয়। এনেই তুমি আৰু- ভ্ৰমণ বুলি ক'লে আৰু কি বুজা এনেই অকণমান ক'ব পাৰিবানে?
ভ্ৰমণ বুলি ক'লে আৰু মানে সেয়াই আৰু নিজকে- সেই- বেলেগ এখন জেগাত গৈ মেলি সেই জেগাখনৰ ওপৰত মানে- আঁহ আমি চাব পাৰোঁ মানে কেনেকুৱা কি তা'ত আছে বিশেষ- সেইবোৰ আৰু উমঁ। তাৰে মানুহবোৰ কেনেকুৱা- তাৰে সংস্কৃতি কেনেকুৱা সেইবোৰ জানিব পাৰি আৰু।
হয়। মইও যোৱা বছৰ গ্ৰীষ্ম কালতেই বন্ধত মই এখন- পাহাৰীয়া অঞ্চললৈ গৈছিলো আমাৰ ওচৰলে অহ তাত- অ যাই দেখিলো যে তাৰ মানুহবোৰৰ যি আৰু মিলা-প্ৰীতি- সেই মিলা-প্ৰীতিৰ লগতে আমাৰ পাহাৰীয়া অঞ্চললৈ গ'লে আমি- তাৰ প্ৰাকৃতিক যিটো আৰু পৰিৱেশ সেইটো আমি সুন্দৰ দেখো বা আমাৰ কিবা- ধৰি লোৱা আমাৰ চৰাই-চিৰিকটিৰ যিবোৰ মাত হওঁক বা জীৱ- জন্তুবোৰ দেখি আমাৰ কিবা মন- টো উপচি পৰে আৰু বা তা'ত থাকি ভাল লাগে। লগতে তা'ত পাহাৰীয়া অঞ্চলবোৰত বিশেষকৈ কবলৈ গ'লে তেওঁলোকে- খেতি কৰিবলৈ হ'লে তেওঁলোকে মাটিত আৰু খাচ কাটি কুৰেৰে- আহ পানী ধৰি ৰাখিব পৰাকৈ অহ বিভিন্ন খাচ কাটি তা'ত- জুম খেতি আদি আৰু কৰা মই দেখা পাইছো। আৰু তা'ত বা বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ খেতিবোৰ তেওঁলোকে কৰে আৰু।
হয় বাৰু। তুমি শ্বিলঙত গ'লেও ঝুমখেতিটো দেখা পাবা। তাতো কৰে ঝুম খেতিটো ত' সেইবোৰ দেখা পাবা। ভাল লাগে চাই মেলি মানে দূৰৰ পৰা চব সেউজীয়া সেউজীয়া হৈ থাকে। উম উম।
গতিকে সেয়াই আৰু আমি যাতে আৰু- নিজক অ সময় দিব পাৰো আৰু লগতে - আমি অ ঘৰত সময় দিয়াৰ লগতে যদি- আমি বাহিৰৰ যিটো ধুনীয়া সেইখন দুনিয়াত যাতে আমি আৰু- সোমাব পাৰো আৰু।
সেইটোৱে সেইটোৱে কথা।
আৰু- অসমৰ আৰু বেলেগ বেলেগ মানে অসমৰ বুলি নকওঁ ভাৰতৰ আৰু কি কি জেগাত গৈছা আৰু এনেই?
আৰু ত' মই এনেই অ ফুৰিবলৈ - গ'লো এবাৰ ৰাজস্থান। তা'ত দেখিব পালো যে ৰাজস্থানত - মৰুভূমি বা আমাৰ বালিচহীয়া ঠাই - ক'বলৈ গ'লে। তা'ত আ - দেখিলো যে তা'ত গোম ধান বা ঘেঁহু আদিৰ খেতি। তা'ত আৰু অ যথেষ্ট পৰিমানে আৰু কৰে। বা তেওঁলোকৰ প্ৰধান খাদ্যই হৈছে তাত ৰুটি বুলিয়ে ক'ব লাগিব আমি বিশেষকৈ গতিকে তেনে তেনে নেকুৱা ধৰণৰ আৰু বস্তুবোৰ মই দেখিলো লগতে মানুহবোৰকো তাত কেইদিনমান থকাৰ ফলত তাৰ মানুহবোৰ কেনেকুৱা বা মন বোৰ কেনেকুৱা সেইবোৰৰো অ অলপ পৰিমানে হলেও আৰু বুজি উঠিছো আৰু আৰু থাকিও ভাল লাগে তাত
সেইটো হয় ৰাজস্থানৰ পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ আৰু তাত যিবোৰ মানে চহৰবোৰ আছে সেইবোৰতো চাবলগীয়া বাৰু
হয় গতিকে আমি পৰ্যায় ক্ৰমে আমি ঠাইবোৰ আমি ঘুৰি চাবই লাগে আমি ধৰিলোৱা ভাল ভাল যদি ঠাইবোৰত আমি যাওঁ তেতিয়াহ'লে আৰু আমাৰ নিশ্চয় আৰু জ্ঞানৰ পৰিবেষনটো আমাৰ যথেষ্ট যথেষ্ট পৰিমাণে বৃদ্ধি হবলৈ আমি আমাৰ নি জৰে আৰু জ্ঞানটো বৃদ্ধি হোৱা আমি দেখিবলৈ পাম আৰু কিছু নজনা কথাবোৰো আমি তাৰ জৰিয়তে আৰু জানিব পাৰিম আৰু
উম উম উম হয় বাৰু
হয় বা তুমি এনে কলৈ গ'লা অসমৰ বাহিৰত বুলি ক'লে বা অসমৰে ভিতৰৰ কি কি ঠাই
অসমৰ ভিতৰতো এনে শ্বিলং গ'লোঁ তাৰপাছত মানে আৰু এয়া নৰ্থ ইষ্টৰ ভিতৰত আৰু এনেকুৱা ভা ভাৰতত মানে হেৰি চেন্নাই গ'লোঁ আৰু অতি গ'লোঁ মানে
হয়
উম মানে তাত অতীতটো মানে হেৰি অতিখন মানে শ্বিলঙৰ দৰে আৰু ধুনীয়া ঠাণ্ডা পাহাৰ পাহাৰৰ ওপৰত এডখৰ ঠাইত আৰু ধুনীয়া মানে পৰ্যটনস্থলী আৰু বহুত ভাল আৰু যাবৰ কাৰণে
বহুতো আৰু তাত পৰ্যটন লোকসকল আৰু তাত আহে আৰু সেইবোৰ ঠাই চাবলৈ আৰু
উম উম উম আহে বহুত দূৰ দূৰণিৰ পৰা আহে আৰু বহুত ভাল ভাল চা চাহৰ মানে সিহঁত তাত খেতি আছে আৰু তাত বহুত ধৰণৰ চাহৰ মানে হেৰি কৰে মানে সিহঁতৰ অহ বিভিন্ন ধৰণৰ চাহ উৎপত্তি কৰে আৰু সেই তাতে
হয় হয় বা চাউলটো আৰু বিভিন্ন হৈ আছে প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায় তেনেকুৱা ধৰণৰ অ গতিকে ঠিক আছে বাৰু হয়, কি কৈছা?
বহুত ভাল হয় খাবৰ কাৰণে সেইটোৱে আৰু
হয় হয় গতিকে ঠিক আছে বাৰু কেতিয়াবা আকৌ আলোচনা কৰিম আৰু ইয়াৰ ওপৰত
অঁ অঁ হ'ব দিয়া
ঠিক আছে হব দিয়া